অেল' কি কৰি আছা?
এনে বহিছো। তুমি কৰি আছা?
মই মানে ৰাতিপুৱা সময় চাহ তাহ বনাই লৰা ছোৱালী কেইটা পৰক্ষা আছে যে পৰীক্ষাত পঠাই দিলো। তুমি চাহ খালা?
অ, হেল্ল'
কি দে খালাছা?
চাহ এ বিস্কুট আছিলে তাৰপিছত এই চানা আছিলেেই বিস্
অ, তুমি চা কি খালা? নটকো বৰ দিগদাৰ হৈছে আকা অ, ম আকৌ এইয়া হে ভাপত দিয়া পিঠা বনাইছিলো তাৰাপে ভ ল'ৰা ছোৱাল ছোৱালী কেইটা মানে ভাত নাখাই যে সেই ভাপত দিয়ে অ ভাপত দি পলাই পিঠা বনাইছিলো ল'ৰা ছোৱালী কেতিয়া নাখাই যে এ সিহঁতকে বিস্কুত দিলো আৰু মও খাইছো এ খাই কেনে এতিয়া আৰু বোলো ক কেইটামান ধুব কাৰ নাই ওলাইছো তিয়াই থৈ দিছো কাপোৰ কেইটা ধোৱাও এ তুমি ফোন এটা মাৰিলা যে বোলো কিয় বাাৰ মাৰিলা কাৰণে তোমাৰ লগতে কথা পাতি আছো আৰু ৰ'দো দি ক এটা ধুবৰ মনো গৈ আছে। বোলো কি কি বা হৈছে সেইটো কাৰণে তুমি ঘৰ কলেজ গলা
নাই নাই আজি কলেজ যোৱা নাই ক্লাছ নাই গৰম বন্ধ দিছে। আছে, আছে বন্ধ গৰম বন্ধ। সেইটো কাৰণে যোৱা নাই আৰু
অ, বন্ধ যদি আহ, তুমি আমাৰ ঘৰত তোমাৰ মাক কবা মাহী দে মা পাতিছে মাহীদউ ঘৰত মা ছে বুলি আমাক কবাত কৈ পেলাই তুমি আহিবা য দি বন্ধ আছে দুদিন মান থাকি যাবা আহি ঘৰত এই এনে এককা থাকিনো কি কৰিবা। কলেজ বহিলে আকৌ আহিব নোৱাৰি পাই বহুত অসুবিধা দিগদাৰ হৈ যাব না ক্ষতি কৰিব নোৱাৰিব। আজিকালি কলেজ খতি স্কুল খতি কৰিবই নোৱাৰে।
উম, সেইটো হয় বাৰু সুধি চাম। গৈ দানা ঘৰত মই ঈদতে গৈছিলো।
অ,
তাৰ পিছত এতিয়া যাব পৰাই নাই এক্জাম হলে ন একগ্জাম দিলো। এইকেইদিন ধৰি লও বন্ধ পাইছোহে আকৌ কেইদিন মানৰ পিছত ইন্টাৰ্নশ্বিপ এটা আছে সেইটো কৰিব লাগিব সেইটো মানে বোলো একেবাৰে ভেজাল বোৰ মৰি লও তেতিয়া যাম আৰু এদিন
অ, নানা ঘৰত দূৰ ছাগৰি ন ওচৰতটো নহয়?
ইমান দূৰ নহয় ইমান ওচৰ নহয় আৰু দিনটো দিনতটো যে এহ যি কৰিব পোৱা যায়
দূৰ হলেও তোমালোকৰ চিন্তা নাই ধনী মানুহ যাব পাৰিবা আমিহে অসুবিধা তোমালোকৰ গাড়ী মটৰ আছে বাইক স্কুটি আছে তোমালোকে যাব পাৰিবা আমাৰ হে অসুবিধা হয়
গাড়ী মটৰ থাকিলেও চলোৱা মানুহ নাই নহয়
অ চল পানো হল অ সেইটো হয় বাৰু থাকিলেও অসুবিধা হৈ যায় তুমি শিকাই ল'ব শিকিবা শিকাই পিছত দিবা তুমিয়ে তোমাৰ মাৰ লগত তুমি যাব পাৰিবা মাক লৈ উ আজিকালি কি অ অ আজিকালি কিমান ছোৱালীয়ে শিকি আছে গাড়ী ভালে লাগে একেবাৰে নগাঁ ডিষ্ট্ৰিক্ট মৰিগা ডিষ্ট্ৰিক্টৰ কিমান ল'ৰা ছোৱালীয়ে শিকি আছে ছোৱালী বোৰ একদম লৰা নিচিনা সমানে সমানে গাড়ী চলে এয়া গুৱাহাটীত দেখিলে ভালে লাগে আমাৰ এয়া আমাৰ গাঁৱলীয়া জেগা া এটা চলালে আকবি এইজনী চা গাড চলাইছে কিমান কথা উম সে আমাৰ গাঁৱলীয়া জেগাত মানুহে ঠাট্টাহে কৰিব তোমালোকেও তাত ভালা শিকিব পাৰাতো তোমালোকৰ তাত
উম আজি ৰদ দিছে নে বৰষুণ দিছে
শিকিব নোৱাৰ একো কাম গৱলে আজি ম একদম একো নাজানে সেই তেনে কুৱা একো একোৱে নাই কোনোবা বৈজনীয়ে যদি স্কুটিখন সজনীয়ে চলালে উম অমুক তমুক ওলালে আৰু বা আজিকালি ো ল নহয় থব কাৰণে যায় তাই বোৱাৰী বি লয় না স্কুটি সিহঁতৰ ল'ৰা ছোৱালী বিলাক থবা যায় সেইখিনি কৰিলে একদম উ এজনী ম কটা হৈছে একদম স্কুটি চলাহে যায় কে কি সিহঁতৰ কথা ইতয়াদে অ অ আমাৰ গাঁৱলীয়াতহে এইবোৰ ইটো কথা সিট সিটো কথা এই টাউন ইাত তেনেকুৱা নাই তাৰণ ইয়াত ভাল উম
গুৱাহাটী টাউান চহৰত থকা ল'ৰা ছোৱালী সমান
অ তোমালোকৰ তাত এতিয়া এ কাৰো ঘৰত কোনো নাযায় ঘৰতে সোমাই থাককা কাম বন কৰি টিভি বা মোবাইল বা তেনেকে নিজৰ কামত ব্য্স্ত আমাৰ ইয়াতে আৰু ইঘৰটাত এবাৰ যাব সিঘৰটাতে এবাৰ যাব সেইটো কাৰণে ত চল পাইছে আমাৰ ইয়াত সেইটো কাৰণো জল পাইছে তুমি আ কৌ তাত উম আমাৰ সেইকাৰণে ইটো কথা সিটোৱে কয় সিটো কথা সিটোৱে কয় ভাল কাপোৰ এযোৰ পিন্ধিলেও দুখ অ অকমান হেৰি এটা পিন্ধিলেও দুখ বহুত কথা আমাৰ গা চালে জেগাত কনো কাকো চকু কাণ নিদিয়ে নিজৰ ভায়ে নিজে কৰিবি নিজে নিজৰ হৈ নিজে খাবি আমাৰ ইয়াত বহুত কথা সেই আতা টকা পইচা থাককা হয় তোমালোকৰ টাউনতে দিি গলো হয় ইয়াত নাথাকৈ ইয়াত মানুহৰ বহুত কথা ভাল নালাগে থাকিব কাৰণে স কথা কাহ ইটোক আৰ কৰিছিলোঁ সিটোক আৰ কৰি সিটো মানুহ পটককৈ একদম মানুহে আমাৰ অসমীয়া সাজৰ প নহয় ইলুটি শিলুটি সেই তেনেকুৱা মানুহবিলাক ইলুটি আৰু শিলুটি শুকান পিঠা আনিছিনাা ইিলোতে খিলোতে তাত এনেকুৱা নহয় তোমাৰ কথা ভ ঘৰে ঘৰে থাকিব ধুনীয়াকে নিজৰ ঘৰত কোন গলে বা মাতিব ন নিজৰ ঘৰত নিজৰ মানুহ
উম
মানুহ সোমাই দে ত মান সেয়া নহয় অ আমাৰ ইয়াত বহুত অসুবিধা সয়াই কৰিম চেষ্টা কৰি মাতিলো ডাঙৰালৈ ল'ৰা ছোৱালী গীটাক লৈ বহুত অসুবিধা পঢ়া-শুনা ইয়াত অসুবিধা হয় গাঁৱত ইমান পঢ়া শুনা নাই খেলা আগ্ৰহটো বেছি।
ন খেল ধেল ধেমালি খোৱা বেছি
অ একে লগু লৰা ছোৱালী বিলাক হেৰিব সিহঁতে কেনেকে থাকিব এতিয়া গলেও অসুবিধা
বহুত যায় ইয়াত পঢ়া-শুনাহে একে লৰা
আৰু ৰ'দ দিছে নে বৰষুণ দিছে সেইপিনে? মই চাহ খালোঁ।
বৰষুণ নাই, একদম কাপোৰ-কানি শুকাব কাপোৰ কানি শুকাব পৰা ৰ'দ দি আছে ভালে দিছে। এনে এনেকে ৰ'দ থাকিলে। নে মাজতে এইকেইদিন বহ উম আমাৰ ৰাস্তাবোৰ চান। নহয় আচলতে একদম আহিব নোৱাৰা কতো আবেলি এবাৰ। একদম বোকা চেন্দেল
উম।
লব লাগে
অম
কৈ আছো তোমালোকৰ, হয় সেইটো এতিয়া যাব পইচা ই লাগ পাব লাগিব।
মোৰ ফিংগাৰটো কিয় লাৰি আছে ফিংগাৰটোৰ পৰা মাত আহি আছে।
হয় নেকি?
উম উ উম
তোমালোকে আম্মাই এতিয়া কি কাম কৰি আছে?
কাপোৰ ধুই আছে আম্মাই কাপোৰ কেইটামান আছিলে এইকেইদিন বৰষুণ দি আছিলে যে।
অ তোমালোকৰ তাতো ৰ'দ দিছে ন? অঁ।
দিছে পাৰি অলপ ৰ'দ দিছে আম্মাই সেয়াই কৈছে। কৈছে কাপোৰকেইটা ধুই দিও দে।
অ ঠিকে আছে অ মইওহে ভাল পাওঁ উম। অ ভালেই আছে দিয়া ৰ'দ দিওঁতে কাপোৰকেইটা ধুই লও। আকৌ বৌষন আহিলে বহুত অসুবিধা। মই সেয়া পিঠা বনাইছিলোঁ যে সেই পিঠা খালোঁ ভাত খুৱাই খাম আও
পিঠাই কি তিল দি নে নাৰিকল দি।
নাৰিকল দি বনাইছিলোঁ। পিঠা খালে আ ইমান ভাত নাখালে হয় খালেও হৈ যায়।
খালোঁ, উম।
উম
বাকী ঘৰৰ পিনে চব ভালে আছে আৰু
এ এয়া ককায়ে কাম কৰিছে ন?
অ' গ'লে ৰাতিপুৱাই গ'লে আঠটামান বজাত। অঁ, অ' অ' আঠটামান বজাত ক গ'লে।
তোমালোকৰ ভাল আঠজনী মানুহ। ম কোৱা দুটা মানুহ কাম কৰা ভাল আৰু তেনেকুৱা। খৰচ চলিব পাৰে।
হেল্ল'।
তিনিজন মানে
অঁ অ হ'ব দিয়া নহ'লে আপুনি কাপোৰ ধুই অহাৰ পিছত ফোন মাৰিম।
অ হ'ব দে।